হেল্ল'?
অ, কি কৰি আছে?
মই এইয়া ওচৰে আলহী এজনী আছে।
অ'।
তাৰ পাছতে দাদাওে আহি পাই যেহি।
অ, দাদা কামলৈ গৈছিলে।
অ, তুমি কি কৰি আছা?
এ, এনে আছো মাটি ৰুবলৈ গৈছিলো ৰাতিপুৱা আহি কাম বনকেইটাক কৰি ভাত পানী খাই ইমান ভাগৰ লাগিছে।
অ'।
ত, এনেই হেৰি কৰি আছিলো তাৰাপা মইনো এইফালে এপাক ওলাই যাম বুলি ভাবি আছো জানো। কি কৰিব পাৰওঁ গাখীৰ চাহ একাপ খাবলৈ যাম বুলি ভাবিছিলোঁ মানুহ এ ঘৰত জানো আছেনে নাইনে গাখীৰ।
তাকেহে পায় মানুহ ঘৰলে মইও ভাবিছিলো গাখীৰ চাক খোৱা কথা এ হেৰি হ'ল কি এই কিবা আলহী আহিছিলে হেনো আলহীকো দিলে আকৌ ল'ৰাটো ন নাতিটো আহিছিলে নাতিটোকো দিলে হেনো। এদায় কৰি পেলাই তাই গ'লগে অ'।
অ, এতিয়া চাহ খাবলৈ নাই আৰু।
অ'।
অ, আমাৰো যাম বুলি ভাবছিলো ওচৰ মান আহে গলে নাই চাগে নাযাওঁ অ'।
অ, বাকী ভালে আছা।
আছো, আছো।
অ, ল'ৰা
আপানালোক
আহ, ল'ৰাটো ঠিকে আছে আৰু ল'ৰাটোৱে খেলি আছিলে পঢ়িলে অকণমান দেৰি চকী টেবুলো হেৰি ওচৰত দি দিলো পঢ় বুলি টেবুল চকি ভিতৰৰ ৰুমতে। অকমান পঢ়িলে।
অ'।
তাৰ পৰা পঢ়ি ওলাই আহিছে এতিয়া বাপ কৰ মোবাইলটো চাবলৈ, পঢ়িলোঁ নহয় মই ইমান দেৰি এতিয়া মোবাইলটো চাওঁ।
অ' মানুহজন আহিলে?
আহিলে অ'।
অ'।
আহিয়েই ভাত পানী খাই বৈ অকমান বাগৰ দিছে।
কি কামত গৈছে বা?
এ ওচৰৰ মানে আমাৰ কাষৰ মানুহ ঘৰত সেই কাম কৰা মানুহজনৰ পিতেকে ছোৱালী আনিলে।
অ'।
তাৰপিছত ৰুমৰ দৰ্জা এখন লগাব লাগে, দৰ্জাখন ৰুমৰ দৰ্জাখন লগোৱাই নাছিলে কিবা পকা ফুটাবৰ কাৰণে মাতিছিলে পকা ফুটাই থৈ আহিছিলে।
অঁ মিস্ত্ৰীও কৰে মানে?
মিস্ত্ৰী নহয় মানে লাইনৰ কাম কৰে যে ড্ৰিল মেচিনটোৱে মানে পকা ফুটাই থৈহে আহিছে। বাকীবোৰ সেই মিস্তীয়ে কৰিব, ৰ্দজা লগোৱাবোৰ বেলেগ মিস্তীয়ে।
অঁ।
বোলে যাবিচোন পকা কেইটা ফুটাই দিবগে লাগে, তাৰ পৰা পকা ফুটাই থৈহে আহিছে।
অ' অ' অ' বাকী ৰোৱা মেলা কিমান?
ৰোৱা পাচফালৰ টুকুৰা অকমান ৰুলো। লগৰ কেইজনী মানে সতি সেৰেঙা ফেটেঙাকে যেন তেনে ৰুলো।
অঁ।
আমাৰ ইয়াত সেঙাকে ৰুব লাগে যে দ'।
অ' অ' ঢেৰ দ' নে কি?
দ' বহুত দ' বহুত সেঙেকে দিলেহে ধান অকমান হয় মানে, ঘন কে দিলে মানে হেৰি ধান নোপায়।
অ'।
তাৰ পৰা সেই সিহঁতৰ লগ লগৰ কেইজনীৰ লগতে অকমান ৰুলো।
তাতে বাঁহৰ তল চাগে?
বাঁহৰ তল অ বাহঁৰ তল গোটেই বাঁহৰ তল মানে একেবাৰে অৱস্থাই নাই আৰু বাঁহৰ তল।
উম মাছ পুঠি ওলাইছেনে?
মাছ পুতি তেনেকে নাই এইকেইদিনত অ'।
অ' আই ইমান দ' মাটি মাটি ৰুইছা ডাঙৰ ডাঙৰ মাছ ওলাব লাগিছিলে দেখোন।
নাই নাই মাছ পুতি নাই।
ই আমাৰ ইয়াত কিমান ডাঙৰ ডাঙৰ মাছ ওলাইছে হাঁল বাইছে তাত ট্ৰেক্টৰে।
অ'।
আজিকালি আৰু গৰুহাল নাইকিয়াই হ'ল নহয় আৰু ট্ৰেক্টৰে বায় আৰু।
নাই আজিকালি গৰুৱে পথাৰ হেম বেকে চিঞবলৈ নাই আৰু ট্ৰেক্টৰ ধু ধু দি ফালে দু দু চব শব্দ প্ৰদূষণ গৰুৰ মাত শুনিবলৈ নোপায়।
অ' ট্ৰেক্টৰ মা ট্ৰেক্টৰ পিছে পিছে ঘূৰি ফুৰিব লাগিব মাছ বুটলি বুটলিত ঢেৰ মাছ আমাৰ এইফালে।
তাকেহে আপোনালোকে কেতিয়াবা খবৰ দিবচোন মাছ চাছ ওলালে যাম আমি।
অঁ এই আমাৰ কাষৰ পথাৰ এদৰা বাব নহয় মই তেতিয়া খবৰ দিম বাৰু আহিবাচোন আহিবা মাছ কেইটামান ধৰি লৈ যাবাহে। এ ধৰিলে বা বতাবলে বতিবলে নাতেই।
অ' হয় বাৰু।
অ'।
আপোনালোকৰ তাত খাল খুল বোৰ ঢেৰ নহয় এইবোৰ মাছ সিঁচিলে মেলিলে
আমি মানুহ কেইজনী মানে পথাৰ ফলৈ গৈছিলো পথাৰ পৰা আহি ইমানেই ৰ'দ দিছিলে নহয়। তাৰপিছত ৰ'দ দিয়া দেখি আৰু তোমাক কৈছো নহয় এই ঘুৰি আহি পেলাই তোমাৰ একদম হেৰিয়ৰ মা মাছ দেখি পেলা ভেটি সিঁচিবলৈ লাগি গলো নহয়। এই ঢেৰ পালো প্ৰায় পাঁচ কেজি মান হ'ব।
অ', তাকে মোৰ তেনেকে ধৰিবলে মোৰ তেনেকে ধৰিবলৈ মন যায় পোৰা মাছ হয় পিটিকা তাৰপা আকৌনহলে পাত পাতত দিয়া চৰ্চৰি দিয়া বিধে বিধে নহয় জানো খাবলৈ ইমান মন যায় মোৰ তেনেকৈ।
তাৰপিছত আমাৰ ডাঙৰ ছোৱালীজনীও আছিলে তাৰ পাটটো দিছে চৰ্চৰিয়া কৰিছে। গুৰি ভাজি কৰিছে কেইটামান গোটা ভাজি কৰিছে কেইটামান আকৌ খৰি কাট দিছে।
অ', মই সেই খৰিকাত দিয়া। মই খৰিকাত দিয়া এই মাৰি লৈ আহিছো ঘৰৰ পৰা নাল লগা। ইমান ধুনীয়া মাৰিব একদম হে কাঠ দাক কাঠৰ নাল মানে ধুই থাকিব পাৰি খৰিকাত দি দিবলৈ বহুত ধুনীয়া সুবিধা দুডাল তিনিডাল আনিছিলো এডাল ওচৰৰ বোৱাৰী এজনী আনিলে দুডাল আছে এডাল সৰু মাছ পুৰা এডাল ডাঙৰ মাছ পুৰা।
অ', হয় তেনেকে মানে মাছ হেৰি হলে ভাল ভাতকেইটা খাইও ভাল লাগে।
ভাল লাগে মই বেছিকে ভাল পাওঁ পাতত দিয়া মাছ কল পাতত যে নুৰিয়াই
অ', পাতত দি হালধি অকন বা আকৌ তাত আদা পাতো দি দিব লাগে চেন তটেই কিবা এটা ভাল লাগে।
ভাল লাগে আৰু কিছুমানে হেৰি নহয় টেঙা চৰচৰিয়াও বনাই কিছুমানে খাৰ দি পেলাইও বনাই নহয়।
অ', মই খাৰ দি বনাই খাই পোৱা নাই বাৰু এই টেঙা চচ ইয়াতো কৰো সেই
তো ৰঙা ৰঙা হৈ যায় নহয় মিঠা হয় মই পাইছোঁ খাই।
অ', খাৰ দিয়াটো খাই পোৱা নাই।
আপুনি বাৰু পাইছেনে আগৰ মানুহে যে খোলাত দিয়ে ডাঙৰ ডাঙৰ মস্ত মস্ত মৰঠি পুথিবোৰ।
এ সেইটো খোলাত দিয়াতো সেইটোোৱে এই টিঙ আচলাৰ ওপৰতে মাছ টো মানে পেটোতো গুচাই এই এনেকে লুটিয়াই বগৰা শুকুৱাইহে।
অঁ', সেই তেনেকৈ খাই পাইছে নে নাই বাৰু।
মই পোৱা নাই কিয় কিন্তু মই দেখিছো।
মই খাই পাইছোঁ ইমান ধুনীয়া মচমচীয়া হৈ যায় একদম।
অঁ', সেইটো একদম মচমচীয়া হয়।
মই পাইছো আগতে আমাৰ দেউতাই দিয়ে খোলাত দিয়ে। মাছ আনিলে মানে পুঠি মাছ পালে মান পেটু গুচাই দেউতাই বোলে মোক খোলা দিওঁ বুলি আৰু তিংচোটাতে আৰু ইটা তিনিটাত পাতি জুই দি সেই খোলাদ দিয়া খাবলৈ বৰ ধুনীয়া লাগে।
আজিকালি সেইবোৰ জুতি নাইকিয়া হৈ পৰিলে।
আহ খালালি নাই বনোৱা। খৰালি বনাবলে সেই আকৌ মোৰ সৰিয়হ নাইকিয়া।
তাকে আজি মঙগলবাৰ আছিলে পাই আমাৰ এইফালে বজাৰ এখন বহে আধা কেজি মান আনিব পৰা হ'লে।
অ'
ভাল আছিলে অ'। কোনোবা আছে নেকি কোনোবা আলহী আছে নেকি চাউণ্ডটো শুনি আছো ভইচ বিলাক?
এ ওচৰৰ আমাৰ হেৰি বোৱাৰী এজনী আহিছে তাইো কথা পা পাতি আছিলে হেৰি দে খোৱা দাদাকৰ লগত।
অ', অ'।
তাৰছত, আকৌ ল'ৰা ছোৱালী কেইটামানো আছে পিন্ পিনাত পিন্ পিনে মোৰ পুকুৰা পুকুৰাৰে ঘূৰি ফুৰিছে
অ', নাতিটো গ'লগে
নাতিটো গ'লগে, অ', সি গ'লগে
আজি আজি ঘৰখন চাবচোন, আপোনাৰ মানুহ বহুত মানুহ নাইকিয়া নাইকিয়া নিচিনা কিবা খালি খালি লাগিৱ
লাগিব তোনা ক আকৌ নিজান নিজান লাগিব
উম, খালি খালি অনুভৱ এটা হব সেই দুদিন এদিন দুদ দিন বেয়া লাগিব কাইলৈ মোৰ ছোৱালীজনী কাইলৈ আহিম বুলি কৈছে তাই আহিলে, মোৰ চিন্তা নাই বাৰু
অ', তাই নহ'লেও লৰাটোকে ৰখি দিব পাৰিব তেতিয়া
অ, অ', তাকে
অ',
কৈছে মা মই কাইলে যাম বোলো আহিবি পাই ভাল বাচিছো, লৰাটোকে অকমান চাই দিলো
লৰাটোক চাই দিলেও বহুত ৰেহাই হয় হয় হয়
উ তাই নাথাকে বাৰু, বেছি দিন সেই দুদিন বা তিনদিন থাকিব
টিউচন দিয়াব নে, টিউচন দিয়াব নে
টিউশ্যনটো ত কৰিয়ে আছে বাৰু
অ', নহয় ইয়াত থকা কেইদিন
ইয়াত থকাকেইদিনে ওচৰৰ ল'ৰাকেইটাই সেই চাম বুলি কৈছিলে
তাকে মোকো মই গম পাইছোবাৰ, আমাৰ লৰাটোকো কৈ চামচোন দুইটা লাগি ভাগি দুই তে পঢ়ে বা সেই দুদিন
অ', অ', আমাৰ হেৰি মানে ছোৱালীয়ে ক ছোৱালীক সেদিন ফোন কৰিছিলে তই আৰু আমি থকাত আহিবি, তেতিয়া তোক চাইন্সটো অকমান চাই দিব পাৰিম এনে সেই আমি যোৱা কোন তাৰিখে যোৱাৰ কথা আছিলে, আমি অহাৰ পিছত আহিবি এনেকৈ বুলি কৈছিলে মানে, তেতিয়া ফোন কৰি
অ ', অ', অ',
আমি আহিলেহে আহিবি, তই এতিয়া এইকিদনত নাহিবি এনেকে কলে
অ ', অ', এ আমাৰ লৰা তো সেই গুৰুত্ব নাই অ', সেতিয়া সেহেতি মানে ফোন চোন কৰিলে ক নহয়, আমাৰ ঘৰলৈকে পঠিয়াই দিবচোন বুলি
অ', নাযায় চাগে
নেযায় অ
এ পঢ়ি থাকিবলৈ মন নাযায়, সিহঁতৰ ওচৰত খেলিবলৈ ধিটিঙালি কৰিবলৈহে মন যায়
অ', এনে আগৰ সেহতি আহিলে মানে, আমাৰো যায় গৈ ওলাইগে এতিয়া সেহতি আহ আহিছে বুলি গম পাই ভিতৰত সোমাইহে ভাগে
হেৰি আকৌ, পঢ়াৰ কথা সোধে বুলি
অ', পঢ়া কথা সোধে বুলি
তেনেকুৱাই ল'ৰা ছোৱালীবোৰ, চব তেনেকুৱা, আমাৰজনীয়ে জানে আমাৰাজনীও একেহে, এতিয়া দূুৱৰত আছে কাৰণে ফট ফটাই আছে
অ', খেলাখন খেলাটোহে বেছি হব
উম, সেইটোৱে চবেই তেনেকুৱা মুৰত ওকনি হৈছো অ',
অ', কনি হৈছে ন
উম, তাকে চাই দিয়া মানুহ এজনী নাইও, ইফালে যাবহে লাগিব কোনোবাই চাই দিয়ে নেকি
এ ভাটিকা চেম্পু মাৰি দিবাচোন তেতিয়া গুচি যাব
এই ভাটিকা চেম্পুয়ে মোৰ কামত নাহে
অ', জানো অ',
ভাটিকা চেম্পু দিলে মোৰ কামত নাহে মোৰ হেৰি
কি কৰিবা এই খে কেইদমানা হে এ জলাই যে জাক দি পেলা যায় চেপি পেলাই যায় উলিয়াই খাওঁলি খাৱনি পানীটোৱে মূৰ ধুই দিব লাগে
তেতিয়া চুলিখিনিও ভাল হয় নেকি
চুলি খিনিতোন ভাল হ'বই মানে সেই তাৰ চুখটো বেছি
অ
তেতিয়া মানে সেই জালত থাকিব নোৱাৰেহে আগৰ সেই উ বুঢ়া মানুহ বিলাকে তেনে তে মানে ধোৱা দেখোন কিছুমানতো ফেনাই যায় সেয়া পানীয়ে মূৰ ধলও বা কলখাৰৰ পৰা উলিয়াইও ধুৱে অ কল খাৰৰ পৰা উলিয়াই পেলাইও ধুব পাৰি
ঠিক আছে তেতিয়া মই তেনেকুৱাকে কৰি চাওঁচোন
অ কৰিৈছো ময় আলহীজনী চাহ একাপ দিওঁগে
অ অ হ'ব
নেই হ'ব
অ হ'ব